কওঁকচোন
আহ শুনিছানে? চিনি পাইছে জানো মোক? অ এই সিদিনাখন যে হেৰিয় যে হাঁহৰ কাৰণে ফোন কৰিছিলা
অ দাদা আহ আপুনি আপুনি কওক
অ কি কৰিবা হাঁহ কেইজনোৰী লাগিব নালাগে?
হাহঁ কেইজনি মই লৈ যাম মানে মোক আপুনি এতিয়া কোৱাত ফোন কৰা আছিল যে নে মই ল'ম বুলি ভবা নাছিলো আপু এতি মই লৈ ল আপু কলে মই লৈ ল'ম
অ ল'বা নেকি লগৰ কেইজনক সুধিলা তোমাৰ লগৰ কেইজনক? সুধিল আজি কেইজনে ল' বুলি কৈছিল তুমি আৰু লগ কেইজন ল'ম
অহ সেই সুধিম বাৰু মই লে লৈ লম বাৰু
আহ
এয়া আপুনি কি এ মলম মলম মলম
অঁ ঠিক আছে সেইদ নলয় নেকি?
কি কয় কি কয়?
হা ত সিহঁতে নলয় নেকি সিহঁতে।
চবেই ল'ব চবেই চবে ল'ব চবে ল'ব খানি পি এতিয়া পইচাো মিলা নাই যে চবৰে একে দিগদাৰ হৈ আছে।
পইচাটো মিলা নাই নেকি? অহ ঠিক আছে মোক জল্দি জনাবা তোমালোকে লোৱা যদি?
অ মই জনাম আপোনাক কেতিয়া জনাব লাগে আপুনি মোক ক'ব খালি।
অ, ঠিক আছে, তুমি খালি মোক সোনকালে জনাবা। কেইজনী লোৱা কেতিয়া লবা
মোৰতো লাগিবই আপোনাক মই ক'লোৱেই, মোৰ লাগিবই।
আঞ্চলিক লাগিব ন। অ অ অ ত ঠিকে আছে দিয়া ভালেই আন যদি আৰু তোমাৰ লগৰ দুজনক কেইজনীমান লাগিব বা?
সিহঁত সিহঁতে চাগৈ সিহত পোৱা দছ দছ ল'ব চাগৈ বিছ মানে আমাক আমাৰ তিনিটা মিলাই মিলাই আঠ হাজনী মান লাগিব চাগে।
ত্ৰিশজনী কৰি লোৱা তুমি দহজনী লৈলা তকে মোৰ আও ত্ৰিশজনী দি ভাল লাগিব।
মানে অলপ পইচাটো মোৰ স্বৰত আছে যে পাছত ৰ'ব পাৰা নাই মই হ'ব আপুনি ত্ৰিছজনী থৈ দিব আহ
অ ঠিক আছে বাক
মই এই দোকান ওলাই আহিলো ফতক কেনে
আহ দোকানলে আহিছে নেকি? অ ভাত পানী খালা নে নাই?
এই ভাত জাষ্ট খাই আহিছো
খাইছা ন, ক দোকান কোৱা?
সে মোৰ নিজৰ দোকানে আছে।
নিজৰ দোকান ন।
নিজৰ দোকান এখন খুলি লওঁ, সৰুকে।
অ ঠিকে আছে, কি গেলা মালৰ?
অ' গেলা মাল, গেলা মালৰ। এখন দোকান সৰুকে খুলি থৈ দিছো মানে, মই থাকো এনেকুৱা বেলেগো থাকে।
অ, ঠিকেই আছে দিয়া এনেকে সৰু - সোৰা কৈ কৰি থাকিব লাগে কিবা এটা নহয় কিবা এটা। নাই কৰা - নাই কৰা।
আৰু এখন আছে আৰু এখনক আৰু এখনটো আৰু এখন ছাইডৰ এখন গৰু চাইড এখন আছে। এতিয়া দুখন দুখন -দুখন দুখন কৰি আছো আৰু।
অ, তোমাৰ-তোমাৰ কোনোবা চিনাকি ল'ৰা তাৰমানে কাম কৰা তেনেকে আছে নেকি?
আছিলে মোৰ তিনি, চাৰিজন মান আছে।
এই মানে আমাৰ ঘৰত তা তাৰমানে তেনেকুৱা কাম ন' হাজিৰা টাইপ আৰু পুখুৰী এটা আছিল মানে-মানে পিছ এইফালে ঘৰৰ পিছ ইফালে ডাঙৰ মানে বহুত ডাঙৰ মানে সেইটো পুুখুৰী বহুত লেতেৰা-চেতেৰা হৈ আছে মানে সেইটো চাফা কৰি মানে মাছ দিম বুলি ভাব বিছো।
অ', অ', ঠিকে আছে মানে মোৰ চিনাকি আছে বাৰু আপোনাক এতিয়া কেতিয়া লাগে বা?
এ পুখুৰী চাফা কৰা চিনাকিয়ে যদি তুমি তুমি সোনকালে মোক কোৱাচোন?
মই আপোনাক আজি লাগে আজিও দিব পাৰিম কাইলে-কাইলেও দিব পাৰিম মানে বইলটো মূল হক মানে অ, তেনে আপুনি হ'ব মোৰ দহ পাতি কিমান দিব চব কব এতিয়া মানে পাৰিলে কব লাগিব ন?
যদি চাফা কৰিব লাগে হাজিৰা চিপ
সি এতিয়া কাৰনে নহয় সি এতিয়া নকয় সি কৰিলে একেবাৰে এমাহ, দুমাহ কৰিব। নহয় সি লাগিলে আপোনাৰ বেলেগ কামো কৰিব তাক মানে এমাহ -দুমাহ কাৰণে কিবা
অ', অ', এমাহ -দুমাহ কাৰণে আছে এতিয়া পত হঠাত যাব পাৰিব ৰোৱনী লগাইছো ৰোৱনী ৰুব পাৰিব জানো সি?
ন শেষ আপুনি যি কাম বা তাকে কৰিবইহি
অ, ঠিক আছে আমাৰ পথাৰত এতিয়া এই হাল বহাবত ধৰি হৈছে কেইদিনমানৰ পিছত ধান ৰুবত তেতিয়া তাই কোতে সেই ধানতো লগাই দিম মই একেবাৰে বুইছা।
উম, ভালে - ভালে পলে পুনি পওঁতে এ দিব ৰাখিছ দিয়ক। উম, হয় বাৰু আপুনি এতিয়া হেৰি ক কথাটো কি আছিলে আপোনাক এটা পই লাগে নে তাতকৈ বেছি লাগিবও পাৰে।
ৰোৱনী হিচাপত হ'লে ৰোৱনী ৰোৱনী - ৰোৱা তেনেকুৱা লোৱা হলেটো চাৰিটা পাঁচ মান লাগিব।
সাই বস্তাবাৰ ন আচ্ছা আপোনাৰ মোৰ ৰ ৰী চিনাকি আছিল বাৰু কিন্তু ৰোৱনী খিনি এতিয়া মোৰ কামতে লাগি আছে আপুনি দুদিনমান ৰখিব লাগিব।
অ, তে হ'ব আমি এতিয়ালৈকোল পাইছোৱয়ে তুমি জনা তুমি তোমাক এজনীক তাত ফোমা তাত কৰা হ'লে মোক দি দিবা।
উম, আপুনি মই হয় নহয় আপোনাক মই ফোন এটা কৰি দিম আপুনি সিহতৰ আহি কথা পাতি লব মই ঠিকা দি আছো।
ঠিকা দি আছে ন কেনেকে তাৰমানে
মই চহকে দিওঁ। অ, মই চ মই ভাত চাত নিদোৱা মানে এ এতিয়া মোৰ বাৰও জন আছো। চতজনী ম মই ভাত দিব দিগদাৰ হয় যে
অ, এইবাৰ তুমি কি - কি তাৰমানে খ খেতি কৰিছা?
এ মই ধান লগাই আছিলো ধান।
অ।
তপিছত ধানটো হৈ গলে মই আকৌ এই আমাৰ এইফালে চাপৰি আছে চাপৰিত কিয় চাপৰিত অলপ
অ ঠিকেই আছে।
মানে কিবা নহয় কিবা এটা ক কৈ থাকিব লাগিব যে। আৰু এনে এনে থাকিলেও বেয়া।
অ সেইটোতো হয় বাৰু দে।
আপুনি কি কি আপুনি কি লগাব?
মই পৰিমল, আইযুল। তাৰপিছত এইবাৰ জীয়া ৰাইচও কৈ চাম বুলি ভাবিছো।
বাচমুঠি বাচমুঠি।
এই বাচমতি আমাৰ ইয়াত খেতি কৰা তুমি? হা ইয়াত আমাৰ বাচমতি খেতি নহয়তো।
বাচমতি খেতি ইয়াত নহব ন এনে সে কৰিব পাৰি ন এইটো কি বুলি কয় এই যে গোম ধানৰ খেতি কৰিব পাৰি ন।
অ গোমধানোতো পাৰি। সটানতো বহুতে কৰেই কৰিয়ে আছে মানুহে খেতি।
অকণমান ৰিস্ক বহুত মেহনত কৰিব লাগিব।
উম এনেতো মেহনত চবতে কৰিব
মানে অলপ দিগদাৰ হব মানে। কিয় জানা মানে অ মই ইমান টাইম নাপাওঁ যে আকৌ ফটক মানুহত ৰাখি লব লাগিব।
অ
দুমানক কৰিম বুলি ভাবিছিলো আপালৈ কৰিব নোৱাৰো আপুনি যদি কয় মিলাই মিলি কৰিব পাৰিলি নহয় দুইটাই।
গোমধানতটো কৰিব পাৰি কিন্তু এতিয়া গোমধান কৰা চিজিনে যাব হ'ল বুজিছা।
সেইটো হয় বাৰু এতিয়া আছে টো কেইদিনমান ইমানো সোনকালে আৰু কেইদিন মান আছে চাগে।
অ আছে আছে কৰিব পাৰা তেতিয়াহলে।
অ আৰু কাম কৰো নেকি এনে কেইটামান ট্ৰাই কৰি চাও লগাই।
অ পাৰি তেনেকে লগাই চাব পাৰা।
আহ কৈ দিওঁ আহক।
অ। পাৰি মোক জনাবা তুমি কেতিয়া কৰা জেগা আছে ন নাই তোমাৰ মোৰ জেগা নাই গোমধান খেতি কৰিব কাৰনে দেই। অ তেতিয়াহলে তুমি জনাবা মোক কেতিয়া কৰা অ ঠিক আছে কৰিম দিয়া।
তে আজি আজো কিবা হ'ল আজি আপোনাৰ তো বৃহস্পতিবাৰ ন। সোম দেওবাৰ সোমবাৰ মানৰ পৰা কৰি দিওঁ নেকি।
দেওবাৰ সোমবাৰ মানৰ পৰা ন অ ঠিকে আছে দিয়া। কৰি দিম দে দেওবাৰ সোমবাৰ মানৰ পৰা। পইচা পাতি গোমধাম কেইটামানে ল কিবা বেছি নাই দুই তিনি হাজাৰ মান টকা এটা হ'লা কি হলেই হব।
তাত মানুহ ৰাখিব লাগিব চাগে ৰাতি।
এ নালাগে তুমি কেইটামান খেতিৰ কাৰনে মা মানুহ নাৰাখি দ হ'ল নিজে এপাক এপাক চাই আহিবা পানী চানী দি দিবা সিমানে আৰু।
অ অ মই এতিয়া চবে লাগি থাকিব নোৱৰিম নহয় আপুনিও আহিব লাগিব।
অ হ'ব দিয়া মই যাম দিয়া বা কিয় নাযাম দুইটাই কৰিম যেতিয়া ময়ও যাব লাগিব তুমিও যাব লাগিব।
অ মোৰ মানে অলপ বেলেগ কামো থাকে যে।
গম পাইছো গম পাইছো মই যাম দিয়া তুমি চিন্তা কৰিব নালাগে
আপুনি যদি গুছি যায় দিয়ক আপুনি যদি আগবেলা চাই দিয়ে মই পিছবেলা চাই দিব পাৰিম। আপুনি পিছবেলা চাই দিলে মই আগবেলা চাই দিব পাৰিম।
অ সেইটোৱে অ ঠিক আছে তুমি খালি মোক এই লৰাটো ঠিক কৰি দিবা পুখুৰী চাফা কৰিবৰ কাৰণে।
অ' হ'ব আপোনাক ঘটো মই কাইলৈ আপোনাক ঘৰলে পঠাই দিম দিয়ক।
অ ঠিক আছে পঠাই দিয়া আগত
উম, আপুনি মোক লোকেশচনটো দি দিব আপোনাৰ ঘৰ কত?
কি মোৰ ঘৰ চিনি নোপোৱা নেকি অ-অ ঠিক আছে।
মানে মইতো নাযাম মইো ৰাতিপুৱা কাম আছে বেলেগ আ তাকে অকলে পঠাব লাগিব মই।
অ' এনে দোকানখনত কেই তাৰ মানে কেলামাল আৰু চব মাল ৰাখিছে নে।
অ' মোৰ চবেই আছে চব মানে আছে অ,
অ কি ডাঙৰক খুলিছা নেকি?
উম মানে আমাৰ একোদম মদগাখন ডাঙৰ আৰু
অ-অ ঠিকে আছে ভালে আছে এতিয়া কিবা এটা কৰি আছা দোকানত এনে গেলামালৰ দোকানত লাভ আছেনে।
আছে আছো কেতিয়াবা লোোকচনো হয় লাভো হয়। আৰু মানে ভালকৈ পঢ়া শুনা ভালকৈ পঢ়া শুনা নহ'ল। নাই সটো কাৰ শিক্ষা আ অকমান মোৰ অলপ দিগদাৰ হয় আৰু অলপমান ভালকৈ পঢ়া শুনা কৰা কথা নাছিলে।
অ' সেইটো ক্ষেত্ৰতো হয়। কি তুমি কিহলৈকে পঢ়িলা
মই হায়াৰ ছেকেণ্ডৰী পাছ কৰিলো।
হায়াইছেে পা কৰি আহিল আৰু
উম, এ অলপ ঘৰৰ প্ৰব্লেম হ'ল মই পঢ়িম মানে পঢ়িম বুলি ভাবিছো কিন্তু ক'লে নাই নালাগে। তে দ ত মই নোৱাৰো আৰু এনে ক'লে যে
অঁহ
মই কলো হুব আৰু তেনে উপায় নাই আৰু
এইটোতো হয় বাৰতে
হয়।
ঠিকেই আছে কৰা কৰা দোকান খতে ভালকৈ লা
সেইটোকাৰণে মই বাদ দিলো আৰু মানে এইবাৰ মাথা ৰাৰ বাহিৰে মই আমাৰ ঘৰত এ মুৰ্গী মুৰ্গী ফাৰ্ম অলপ আছে। এ লোকেল মুৰ্গী ফাৰ্ম।
লোকেল মুৰ্গীতো লাভ আছে ন। কি দানা দিয়া নে লোকেল মুৰ্গীক কি বান্ধি থোৱা থাকে নে এ দিয়া থাকে।
নাই নাই এই পুখুৰী আছে। পুখুৰী ধৰ হাঁহটো এৰি দিওঁ আৰু তাৰ কাষতে ফাৰ্ম হোৱা লগৰ মুৰ্গী। তাতে থৈ দিওঁ তাতে চৰি থাকে আৰু মানে মুৰ্গীখিনি হাঁহখিনিও একোৰে চৰি থাকে।
অ ঠিকে আছে তুমি এতিয়া মই এটা তুমাক আইডিয়া দিব পাৰ তুমি এতিয়া গাহৰি পুহিব পা গ। হয়ত বহুত লাভ এতিয়া এইটো চিজিনত।
কিন্তু মানে গাহৰি ব্যৱসৰ জেগাই মানে জেগা আছে থকাত কিন্তু মানে মোক হেই। এজন মানুহ লাগিব গাহৰিৰ কাৰণ মই ইমান লাগি থাকওোৱাৰম যে গাহৰি লগত।
গাহৰিৰ কাৰণে চব ফালৰ পৰা অসুবিধা জেগা লাগে মানুহে কমপ্লেইন কৰে নহওক কিছুমানে। আকৌ দানাটো কি চাই দানাটো দানাটো ক'ৰ পৰাা দানাটো। গৰ পৰা আনিব লাগিব না দানাটোতো গাহৰিয়ে কব খায়। বুযিছা
অ' গম পাইছো।
এ আৰু বহুতকে চাই গাহৰি কিন্তু লাভটো ধুনীয়া হয় এ তাপ ব যদি। তিনি চাৰি হাজজাৰকৈ আনি তুমি যদি ডাঙৰকৈ ত্ৰিশ হাজাৰ মানত বেছি পৰা বা বহুত লাভ।
উম হয়তো হয় লাভ থাকে মানে কি জানে যেনেকুৱা লাভো থাকে তেনেকুৱা লোকচানো হয় ন প্ৰথম আপুনি। অলপ পইচা খেদিব মানে পইচা খৰচ কৰিব লাগিব এতিয়া আপুনি পিছ পইচা হব।
এইটোতো বাৰতে হয়।
সেইটো কথাটো তেনেকুৱা আৰু এতিয়া মানে প্ৰথম মই মই মোৰ। কেইটা পৰিল মই বহুত পইচা খচলো তেনেকুৱ পাইছো আৰু কিন্তু মানে বহুত কষ্ট হয় আপাআসাম ভাবিবলে।
অ', - অ', - অ', হয় নেকি।
সেইটো কষ্টটোৱে কষ্টটো মেইন আৰু উপায়ো নাই এতিয়া।
উম তুমি লোকেল মুৰ্গী
লোকেল মুৰ্গী মই বিক্ৰী কৰো বাৰু
অ', লাগিছিলে তিনিজনী মান। ঘৰত খাম বুলি মানে খাবলৈ
অ', হ'ব লৈ যাবা কিবা এটা মিলাই মিলি।
অ', ঠিক আছে কেনেকে বেচাই এনে?
মইতো এতিয়া বৰ্তমান চাৰিশকে চাৰে চাৰি পাঁচশ মানকে দি আছো পাচশ কে দি আছো আপোনাক দিম আৰু চাৰে চাৰিশ
পাঁচশকে দি আছা ন ঠিক আছে ল'ম দিয়া মতা আছে নে মতা মূৰ্গী?
উম আছে-আছে।
মতা মূৰ্গী কেইটামান আছে?
মোৰ মতা মূৰ্গী এতিয়া চৈধ্য পোন্ধৰটা মান আছে।
মানে তেতিয়াহ'লে মোলো তিনিটা ৰাখি থবাচোন মতা মূৰ্গী বেছি মানে বয়সীয়ালো নহয় মাংসটো খাই ভাল নালাগিব ন মানে অলপ কম বয়সৰ মতা মূৰ্গী তিনিটা মান থৈ দিবাচোন মই লৈ
আছে-আছে আপোনাৰ আপুনি মোক লাগিলে জনাব মানে
লাগিলে মানে ল'মেই-ল'মেই মই কাইলৈ লৈ আহিমগৈ তোমাৰ দিনত
অ', ঠিক আছে আপুনি মোক কাইলৈ জনাব মই কাইলৈ ঘৰতে থাকিম মই নাথাকিলেও মায়ে
অ', ঠিক আছে লৈ আহিম দিয়া তুমি বুজিছা মা থাকে মাক কৈ থৈ আহিবা মাক মই পইচাটো দি দিম মাক তিনিটা মতা মুৰ্গী এনেকে থৈ আহিবা মাক কৈ দিবা।
হ'ব-হ'ব ঠিক আছে আপোনাৰ মই আপুনি মোক এটা কাম কৰিব কাইলৈ অহাৰ আগত আপুনি মোক ফোন এটা
অ', ঠিক আছে ঠিক আছে ঠিক অ', - অ', ঠিক আছে তুমি দোকানত ব্যস্ত থাকিবা ন।
উম নোৱাৰিম যে আপুনি ফোন এটা কৰিব মোক দিয়ক।
অ', ঠিক আছে ঠিক আছে কৰি দিম দিয়া, বাকী ভাত পানী খালা? অ', ঠিকেই আছে দিয়া। ভাত পানী খালা যদি অ', - অ', ঠিক আছে।